হেল্লও।
হেল্ল'। হেল্ল' অ। অ।
কি কৰি আছা?
মাতে আহা নাই তোৰ।
কি কৰিছা সুধিছো। হেল্ল'।
হেল্ল'।
কি কৰি আছা সুধিছো।
তোমাৰ মাতটো ফাটা-ফাটা আহি আছে।
অ, ভাত পা নী খা অ, কোৱা। হেল্ল'। অ অলপ নেটৱক পোৱা জেগাত যোৱাচোন। শুনি পাইছানে? হেল্লও। কোৱা কৈছো।